হেল্ল'?
টো কৰিলি? মই চাগে তই নকৰিবিয়ে নেকি?
অ' নহয়। ফোন এটা আহিছিলে ৰ'।
অ' ভাত বহি এনে চিপছ খাই পেলাই বহি আছিলোঁ। ক' তই?
এ ময়ে এনেই। ভাত-পানী খালি নে নাই?
নাই, আমাৰ আজি ভাত খোৱা দেৰি। লাহেকে খাম চাগে চাৰিটামান বাজিৰ পৰা ভাত খাম। তে।
ইমান দেৰিকৈ খাবিনে? কিয়?
কিন্তু ৰাতিপুৱা সাজটো খোৱা দেৰি আৰু কি কৰিবি? এতিয়া ভোক লাগিবও লাগিব নহয়। ভোক লাগিলেহে খাব পাৰিম।
অ' বাকি পঢ়া খতম হ'ল?
হা?
ভাইটি পৰীক্ষা খতম হ'ল?
অ' হ'ল - হ'ল। মানে এই মেইনবোৰ খতম হ'ল। আগতো সোমবাৰৰ পৰা আগত তোৰ এইবোৰ কি ডিক্টেশচন কিবা ৰিডিং
ঢেৰ আছে দেখোন একে
তিনদিন আছে এইটো, সোম, মংগল আৰু বুধবাৰ।
তিন দিন। অ', মাহোন ক'ত?
আছে মাহঁতি ইটো ৰুমত আছে।
অ', মাহঁতে ভাত, নাই খোৱা ভাত, মইতো গা-ধুইছোহে অলপ আগতে, ভাত খাম লৈ ইমান গৰম লাগিছে, বতৰতো আকৌ কিবা এটা কৰিছিলে, ঠিকে কৰিছিলে।
অ', মই আকৌ দেৰটা বজাত গা-ধুই আহিছোঁ হে, আমাৰ ইয়াত বৰষুণে দিয়ে আছে।
বৰষুণ? আমাৰ ইয়াত আকৌ এতিয়া আক, ৰ'দ দিছে, অলপ আগত।
আমাৰ আকৌ ৰ'দ- চত নাই, অকল বৰষুণকে সুৰা-সুৰাই দিয়ে আছে। এতিয়া ৰখিচে বাৰু। কিন- কিনাই আছে মানে অলপ-অলপ।
অ', আমাৰ এই ৰ'দ দিছে, এই আকৌ ৰ'দডাল দিলেই নাম লৈছিলো হে'।
অ', মই কালি হা', তোৰ মই কালি একছাৰচাইজ এটা কৰিছিলো হা', ওখ হবলৈ, কালি নে পৰহি, কি, বিষ বুলি কৈছোঁ। ত', -মই', যে না বহিব পাৰোঁ, না উঠিব পাৰোঁ না শুব পাৰোঁ জাননে? খোজ কাঢ়িবও নোৱাৰোঁ।
এ কি পিঠ কেইটা বিষ নেকি?
তলৰ হেৰিকেইটা ভৰি কেইটা অ', তলৰ ত', পিতত। পিট নহয় তাৰ তলৰ ভৰিতো। এইখিনি মহৰ খিনি তাকে। কিনেকুৱা টানি - টানি ধৰিছে, না একে মোৰ মানে অৱস্থা বেয়া হৈ গৈছে গোটেই।
অ', মইয়ো কৰিয়ে আছোঁ, এইকেইদিনহে মানে ৰখাই দিছোঁ, এইকেইদিন কৰিব নোৱাৰো যে। অ' তোৰ, মই কৰি আছিলোঁ তেতিয়া। এতিয়া, এইটো মই, এইটো কি, বেলি-ফেটছৰ কাৰণে কৰিছোঁ পেটডাল দেখা নাই জানো, গেৰ- গেথক ওলাই গৈছে। সেটো কাৰণে কৰোঁ, বাহ! কেনেকুৱা গৰমত ঘামি- জামি একদম পেটটো কেনেকুৱা বিখাইছে মানে, মোৰ মানে তোৰ পিট চিত নিবিখায় গৈ, খেলা চেলা সেইবোৰ কৰি থকা ন', এক্সাৰচাইজ আগতে কৰিয়ে থকা হয় সেইকাৰণে পিট - চিট নিবিষাই, কিন্তু পেটটো মানে ফটককৈ তোৰ মানে হৈ গ'ল, না, এইটো খেলাতো তোৰ এই ছয়-সাত মাহ ওপৰত হৈ গ'ল এৰি দিয়া। সেইটো কাৰণে তোৰ এতিয়া মানে পেট টো উলাই গৈছে। পেটটো কেনেকুৱা এক্সচাছাইজছ কৰোঁতে একদম মই গুম কোমাই ধৰে একদম পেটটো।
সেইটোতো হয় বাৰু। আৰু আৰু এইটো কি', বুলি কয়', এ', -ন', গৰমত কৰিব দিগদাৰ হয়', অলপ বতৰটো যদি ঠাণ্ডা কৰে ন',
উম, কিন্তু তোৰ এই গৰমত কৰিলে ভাল। তেতিয়া মানে কেলৰি বোৰ মানে জল্দি বাৰ্ণ্ড হয় নহলে এনেই বাৰ্ণ্ড নহয়, এনেই কৰাহে হ'ব ঘাঁমিলেহে বাণ্ড হব।
নহয়-নহয়, মানে এনেও ঘামেই ন কিন্তু মানে বতৰটো অকণমান যদি ডাৱৰীয়া নিচিনা কৰে, তেতিয়া মানে গৈ ভাল লাগে। তোৰ এনেই ফেভৰেট চিজন কি?
মোৰ ফেভৰেট চিজন এইটো কি বহাগ ক'ব পাৰো আৰু বাৰিষা কব পৰা যেনেকে, সেইটো মাহ।
অ' এইটো মাহ।
উম আৰু বহাগটো আৰু
মইজানী ভালেই তেন্তে। তেনেকুৱা হ'লে,
এতিয়া, বহাগততো এইবোৰ বিহু-চিহু, ফাংচন-চাংচন হয় আৰু মানে এইবাৰ ভাল লাগে আৰু বিহু বতৰৰ কাৰণে ভাল লাগে আৰু।
ভালেই লাগে কিন্তু মোৰ এই যে স্পী দে বিলাক বেছি ভাল লাগে।
উম,
বতাহৰ দিনবোৰ মানে দেখা নাই কিমান কে হেৰি? এনেকুৱা তো এতিয়া ফুলৰ তলত মানে ফুল গছত, যদি তলে চলে যা
উম, মই আকৌ এটা কাৰণে এইখিনি বেয়া পাও, এইটো স্প্ৰিং-স্প্ৰিং বুলি কই ন অটম বুলি কয় অ' স্প্ৰিং বুলি ক ন জানো,
স্পিং বুলিয়ে কয়। তম নক কয় নেকি?
জানো যি বুলিও কয় আৰু তোৰ মই এটা কাৰণে বেয়া তা বতাহৰত দিন কেইটা চুলি ফাটে অ বৰ।
অ' সেইটোতো ফাটে বাৰু কিন্তু হ'লেও মানে ভাল লাগে, ভিডিঅ'-চিডিঅ', বনাবলৈও ভাল লাগে মই বেছিভাগ স্প্ৰিং ভাল পাওঁ, আৰু তোৰ বৰষুণৰ ব ত বেছি ভাল পাওঁ।
মইতো গৰম দিন কেইটো দেখিব নোৱাৰো।
উম, গৰম দিন হোৱাই গৰম দিন আকৌ এটা কাৰণে ভাল লাগে, যদি পাহাৰীয়া এলাকত থাকো ন
উম-উম, মানে খাবলৈ চাবলে তোৰ এইবোৰ কি হয় ফল চল বোৰ পোৱা হয় কিন্তু বাকীবোৰ তেনেকে পোৱা নহয়-নহয় গৰমত খাবলেও মন নাযায় বেমাৰ হয়।
অ' আকৌ দেখা নাই গৰমত আম লাগে কিন্তু আমাক আকৌ বেছি খাব নোৱাৰা নহয় বেমাৰ হৈ যায়।
উম, সেইদিনাখন আমি আনিছিলোগৈ আম।
অঁ।
আমাৰ মাটিৰা আম মানে। ঘৰ গৈছিলো যে অ। তাৰ পিছত সেইকাৰতে ডাঙৰ ডাঙৰ ইমান। ইমান ধুনীয়া হৈছে খাই পেলাই ক'ব গ'লে মানে আমাৰ মটো লৰাটো দহ বাৰ বছৰ হৈ গল না, মানে সৰুতে খাইছো যদি মনত নাই কিন্তু ডাঙৰ হওতে মানে মই জানাত আৰু জানাত মই এইবাৰহে খাইছো মানে আমাৰ গামীতো তাতো আধাহে ঘৰ বনাই থোৱা আছে বাকী। ৰ মানুহ খিনিয়ে লৈ লৈ যায় সেইটো কাৰণে এইবাৰ খাবলৈ পাইছোঁ। পাঁচ ছটা মান মানে আছিলে মানে দহটা মানৰ পৰা আৰু ছয় সাতটা মান আমাক দিছে আৰু বাকী ঘৰত মানে তিনট মান ৰাখিছে আৰু ত খাইছো ইমান ধুনীয়া লাগিছে ম কেনেকুৱা মিঠা।
কি ডাঙৰ ডাঙৰ নে আম?
অঁ, ডাঙৰ ডাঙৰ মিঠা মিঠা একদম।
কি ক দিবিচোন।
গ'লেহে ৰ তাত আকৌ মানুহ।
নে আম, উম এতিয়া আম কি খতম হৈ গ'ল নেকি?
গম নাপাও তাত নাথাকোৱয়ে যে ওচৰৰ মানুহবোৰে লৈ লৈ গুচি যায়।
অ, নাথাককা কাৰণে আৰু আমখিনি চাবো খাবলৈ ভাল সেইকাৰণে নিয়ে বুজিছ।
উম, মই খাই পেলাই এবাৰ গম পাইছো না ভাল মিঠা চিঠা একদম পোক চোক নাই ধুনীয়া।
খাব ধুনীয়া ন, এই তেনেকুৱা হলে মানে কি জানো মানুহ বোৰে লৈ লৈ যায় এতিয়া চাহ কিছুহ কিছুমান আম এনেকুৱা থাকে ন বহুত জ মানে ধু খাবলৈ বহুত মিঠাও নহয় বেছি টেঙাও নহয় মানে মিডিয়াম হয় ন খাবলৈ। তেনেকুৱাবোৰ মানে মানুহে। খাই বহত ধিব আৰু মানে এইবাৰ কিন্তু আম বহুত লাগিছে। জোখতকে, যাবাৰ লগা নাছিল। দিলে চাবিচোন, এইবাৰ চব গছতে লাগিছে আৰু। পকিছেও ধুনীয়াকে, আৰু খাবলৈও ধুনীয়া এইবাৰ।
আৰু।
দেৰিকে হৈছে আৰু এইবাৰ লেচু চেচিও ভালকে লাগিছে তোৰ আম চামোও কিন্তু ভালকে লাগিছে।
উম, এই বম্বে লিচিটো দেখিছ বিশ টকা নে কিমান টকা এটাত। ডাঙৰৰ একদম। এই, বম্বে লিছোঁটো একদম ডাঙৰ হ'ব।
নাই দেখা নাই আৰু এটা ফল আৰু এটা হা তো বগৰীৰ নিচিনা ৰঙা আৰু সেউজীয়া যে খাইছ সেইটো?
নাই খোৱা নহয়।
আমাৰ ইয়াতে লাগে ৰ। কেনেকুৱা জানা বস্তুটো, সেইটো কোনটো চিজন লে নাজানো দেই গৰম এইটো চিজন লাগে নেকি মানে এইটো বস্তুতটো হেৰি। বগৰী নিচিনা হা, বন বগৰী। তো জংঘলী বগৈ কয় নে নাজানো হক কি বগৈ কয়। বাহিৰতো মানে ত সেউজীয়া মানে অকন হেৰি নিচিনা মাজে মানে মাজেদি অকণ আচ থাকা হা মানে খাবলৈ বহুত ধুনীয়া ৰঙাটো মানে হেৰিটো বহুত ভাল লাগে খাই।
অ', এইটো খাইচোন একে ৰ কিবা পনিয়ল বুলি কয় নেকি?
নাজানো নামটো নাজানো।
ন মই খাইছো - খাইছো মনত পৰিছে খাইছো অলপটো পিচ তাইপৰ কথাকে জানো মানে তোৰ বস্তুটো দেখিবলৈ
কুদো
সৰু- সৰু অলপ সেউজীয়া থাকে অলপ পিংক - পিংক থাকে। অ', মই খাইছো এবাৰ খাইছিলো মানে বহুত খ ধুনীয়া লাগে মিঠা - মিঠা সৰু গুটি এটা নাথাকে মাজত।
অ
অ ', এ খাইছে মনত নাই নামটো কি আছিলে ভ
নামতো মোৰো মনত নাই কিন্তু খাই যে ভাল লাগে কিন্তু মানে কি আৰু বস্তু চস্তু চিঙিবলৈ মানে তাৰ উপ হেৰিটো চিঙিবলৈ অকমান দিগদাৰ হয় আৰু।
উম',
এনেই খাবলৈ কিন্তু ভাল লাগে দে
হা', কি কৈছা আৱাজটো অহা নাই তোৰ উম', শুনিছো
স্পিং মাহত বাৰু কি- কি ফল মূল থাকে?
এ', আই মইহে জানিম আৰু এইবোৰ কি ফল মূল থাকে কি ফল মূল নাথাকে।
স্পিং মই কো সঁচা কব গলে বতাহৰ দিনটো বহুত ভাল পাওঁ মানে মানিছো চুলি তুলি পুৰা ফাটি চুটি অৱস্থা নহয়। কিন্তু মানে মোৰ ফেব্ৰেট দিন কিয় নাজানো মানে ভাল লাগে বতাহও মাৰি থাকে আৰুতটো চুলি তুলি এনেকে উ', থাকে ন।
মই ঠাণ্ডা দিনটোও ভাল পালে ঠাণ্ডা দিনটো এইবোৰ ষ্ট্ৰবেৰী এইবোৰো হৈছে আৰু কি খাবি আৰু মই কি ভাল পাওঁ ষ্ট্ৰবেৰী সেই ঠাণ্ডা বতৰতো ষ্ট্ৰবেৰী আনি পেলাই মই গাখীৰা একদম আইচ চইচ দি পেলাই ষ্ট্ৰবেৰী চেক বনাই খাওঁ ঘৰত।
ক'ৰ পৰা আন ষ্ট্ৰবেৰী এইটো দোকানৰ পৰা আন চাগে ন?
অ', দোকানৰ পৰা আনো এ ইয়াৰ বোৰ ইমান ভাল নাপায় তোৰ এই শ্বিলং দিলং বা দাৰ্জিলিং চাইডৰ অৰুণাচলৰ চাইডৰ এইবোৰ ভাল পায় ষ্ট্ৰবেৰীবোৰ।
খাই দেই আৰু আমাৰ ইয়াৰ ইমান কোৰ ভাল নালাগে কিন্তু তোৰ দাৰ্জিল মানে ষ্ট্ৰবেৰী বাহিৰৰ বহুত ভাল লাগে খাই। ত হেৰিটো ভাল পা প্লাম টো কেতিয়া লাগে বা
বেট হ'ব হা
হেল্ল', হেৰি তোৰ প্লাম যে প্লাম
আহ',
প্লামটোতো বতাহৰ দিনত লাগে নেকি ন?
জানো এতিয়াতো লাগিয়ে আছে প্লাম হয় হবলা।
এইবাৰ আমাৰ গছজোপা নাই মানে প্লাম টো খাই ভাল লাগে মানে বতাহৰ দিনত লাগে নেকি? সেইটো প্লামতো দেই নাজানো ময়ো। আছিলে এই বতাহত
সেইটোয়ে বেয়াও ভাঙি যায় যে।
বহুত কিন্তু ধুনীয়া লাগিছিলে খা আমি আগতে খাওঁ ন কি ধুনীয়া লাগে খাই। বহুত ধুনীয়া লাগে খাই। আমাৰ প্লাম টো মানে চবতচে ভাল পোৱা প্লান তাৰ পিছত তোৰ মা মাংস বোলে ছা আম তাৰপিছত তোৰ এইটো এ ধেৰ বস্তু তুম তো আম লৈ আহিবিচোন তই যদি দিয়া হ
মই় যোৱা কথা আছে ৰ গলে মানে কেনেকুৱাত যাম জনাম কিন্তু টু মাহৰ মই লাষ্টত মানে যাম আৰু তোৰ টুৱেন্টি এইড তাৰিখে মানে এই সম্বৰ্ধনা কিবা জনাব বোলে।
কিয় মাজতে জনোৱা নাছিলে
তাত গাঁৱত জনাব কিবা এটা আছে বুলি কৈছে কি পুবেৰণ নে কিবা আছে বোলে।
উম
তাত মাতিছে আৰু মানে তাৰপিছত তাত যাম তাত যাই পেলাই তাৰ পিছত তো তাত থাকিম মই তাত থাকি ত আমাৰ গৰম বন্ধতো পৰিব ন।
অ ত থাকি ই দিবি
অ কেইটামান থাকি দিম মানে তাৰপিছত ই তোৰ তিনি আৰু চাৰি থাকে ইহঁতৰ তাত ভাওনা আছে এই বোলে কিবা বোলে লৈছে বোলে কৃষ্ণ আৰু কিবা লৈছে বোলে আগদিনাখন কৃষ্ণ লৈছে বোলে। গলে মানে যদি থাকো আমাৰ চাগে মামাই মেকআপ কৰিবলে যাব চাগে আৰু মামাই মেকআপ কৰিবলে মামাৰ লগতে যাম মানে মামাকে মাতে আৰু মেকআপ কৰিবলৈ তাৰপিছত মামাৰ লগত গুচি যাম পাৰিলে আৰু তাৰপিছত চাৰি আৰু পাছত আমাৰ তাতে আছে নাম গোৱা আৰু ভাওনা।
ঠিক যাম ৰ তেন্তে তেন্তে নামঘৰ ভাওনা চাবলৈ।
অঁ আমাৰ ঘৰত থাকাকে আহিব পাৰিবি
অ যা ত ডিচেম্ব ডিচেম্বৰ মাহতো ভাল লাগে দেই ডিচেম্বৰ ছেপ্তেম্বৰ কাৰণ ৰাস চাগ পাতে ন তেতিয়াও কিন্তু ভাল লাগে কিন্তু চাই দেই তই ভাল পাও নে? হেল্ল' ৰাস ভাল পা মোক ভাওনা উ ভাওনা ইমান ঠিক নাপাওঁ কিন্তু ৰাস খন মই ভাল পাওঁ। পাও দেই চাই।
তাৰ কাৰণেই মই ভাওনাটো ভাল পাওঁ মানে গৰম হৈ যায় বহুত ঘামি চামি থাকো যে বতৰটো এনেই ঠাণ্ডা হ'লে চাব পাৰে কিন্তু এই গৰম দিন গালে যে ভালকৈ চাব নোৱাৰেও ইমান গৰমত গেলি যাওঁগৈ।
গৰমতো ভাওনা আৰু যে ভাবচোন সিহঁতে যে তোৰ ভাওনা দি পিন্ধে কেনেকে থাকে পায়।
নাজানো হয় মই যদি এইবাৰ ভাও চাও লোৱা হয় মোৰতো মেকআপ চেকআপ কবালেই দৌৰ মাৰিলে হয়। হৈয়ে তোৰ আহ এইবোৰ কৰাৰ আগতেই
হয় অ'। মই হেৰি, এইটো কি বুলি কয় ডিচেম্বৰ মাহত তহঁতৰ তাত যাম ৰ। আৰু এইকেইদিনতে যদি তহঁত যাৱ মোকো লৈ যাবি। তেতিয়া গাঁৱৰ পৰিৱেশটো চাই আহিম। আম-চাম খাই আহিম।
উম উম আহিব পাৰিবিতো। ক
এতিয়া বতাহৰ দিন আহিব ন আমি অকণমান ভাল জেগা এটাত যাম দেই ভিডিঅ'-চিডিঅ' মানে অকণ চুট-টুট কৰিবলৈ
উম যাম দে। মইতো আগষ্টৰ মাহতো ক'বালৈ এনেকে ফুৰিবলৈ চুৰিবলৈ প্লেন কৰিয়ে আছো ৰ।
হ'ব তেনে ওলাবি, বতাহৰ দিন ন? ভালকে ভিডিঅ'-চিডিঅ' এটা বনালে মানে বহুত ভাল লাগিব ঠিক আছে? ঠিক আছে দে তেন্তে মই তোক ফোন কৰিম কাইলৈ। তহঁতে কেতিয়া যাৱ মোক ক'বি হা!
উম উম হ'ব দে। অ'